ল্ল। কি কৰি আছা?
এহ আছোঁ, এনে শুই আছোঁ। তুমি?
অহ। মই এই কিবা এনেকেই বনাই আছোঁ।
বা। আজি তুমি নেকি?
নহয় অ। মই গিফ্ট টাইপ কিবা এটা বনাই আছোঁ।
উহ্ হুম হুম।
ভাত নহয়। বাকী ভাত খালা?
উম খালো খালো। তুমি?
খালোঁ। মইয়ো খালো আজি।
উম।
কিহেদি খালা?
ভাত, আলু ভাজি, দালি, পাপৰ।
আচ্ছা। মই খালোঁ চজিনা। দালি, তাৰ পিছত, আৰু এটা কি বুলি কয়, টেঙা টেঙা যে চাটনি এটা খাবলৈ, পাহৰিলোঁ নামটো।
পদুনা, আম চাগে, তেনে কি?
এহ বগা যে কাট টি যে ৰ গ গাছ গাছ টেঙা গাজ টেঙা গাজ টেঙা হে হে অ সেইটো খালো। কাইলে এতিয়া হেৰি যাবা নে নাই স্কুল?
কাইলৈ পা
যাম বুলি ভাবিছো, উম।
যাম নেকি দেই, হুম। জানো এতিয়া কি হয়। হুম।
বাট, মই গৈয়ে আছোঁ অ'! বাৰু।
অ'! এ, অ'! ৰিজাল্টৰ কথা কালি সুধিলো নেকি? কি ন'?
অ'! অ'! তেজপুৰৰ পৰা আহিলা তোমালোক? তেজপুৰত পা আহিলা?
অ'! আহিলোঁ, আহিলোঁ।
অ'! এতিয়া ভাল পাইছে? যাৰ হেৰি হৈছিলে?
অলপ, অলপ পাইছে বাৰু ভাল এতিয়া।
অঁ!
উম!
তাৰপিছত, আজি ৰাতি মানে প্লেন কি?
প্লেন ৰাতি প্লেন আজি অ'! আজি মোৰ লগৰ জনীৰ ঘৰত কিবা হেৰি, পাতিছে তাতে খাবলে মাতিছে, তাতে যাম চাগে। তোমালোকৰ ৰাতি খোৱাতো আগ ৰাতিপুৱাই ডিচাইড কৰে নে ৰাতি কৰে?
এই আমাৰ পটককে ডিচাইড কৰে পটককে বনায়।
হি! হি! আমাৰ মায়ে আকৌ মই টিউ স্কুল যোৱাৰ পৰা ভাবিয়ে থাকে কি বনাব।
ছজনা খাই ভাল পোৱা নেকি?
বহুত, সদায় সেইটোৱে বনাই মোলে।
মই বহুত বেয়া পাওঁ।
মই চবজি পাচলি চব ভাল পাওঁ। মই অকণ পাগলা মানে, তিতা কেৰেলাটো নাখাওঁ বাৰু, তিতা কেৰেলা আৰু ভাত কেৰেলাটো খাওঁৱেই ভেন্দি, পটল চটল চব বহুত ভাল পাওঁ মই খাই।
অ'! মই সেইবিলাক চব ভাল পাওঁ। মই জাষ্ট এই তিতা কেৰেলা নাখাওঁ আৰু ছজনা নাখাওঁ। ছজনা ত' মানে অকণ তিতা তিতা
হে? আমাৰ মায়ে বনোৱা খুৱাব লাগিব ৰ তোমাক, পাগলা হৈ যাবা খালে।
মাতিবা আকৌ তুমি নামাতাই? উম, এ, যিমান তেনেকে বনালে মায়ে আৰু মায়ে বনায়। কিন্তু, কিয় জানোঁ মই একদম চব তিতা তিতা পাওঁ, যোনে বনালেও মই তিতা পাই থাকোঁ।
আমি আকৌ বহুত ভাল পাওঁ।
খাবলৈ, আকৌ স সৰিয়হ দি পেলাই বনালে আৰু নেখাওঁ মই।
আমাৰ মায়ে হেৰিও বনায়, ভাত কেৰেলাৰ পুৰ বনাই। ভাত কেৰেলাৰ ভিতৰত মানে, এনেকে মছলা সোমোৱাই পেলাই সেইটো ভাল বনাই, মানে মই, বেয়া পোৱা বস্তু বস্তু বিলাক মানে, মায়ে বহুত ধুনিয়াকে বনায় আৰু। তেনেকুৱা মানে আমাৰ, পটলৰ মায়ে চাটনি বনাই আমাৰ, আমাৰ বেংগলী ন' মানে তাতো বেংগলী আছিলে। চ বহুত মানে জানে আৰু এইবিলাক বনোৱা চনোৱা মায়ে। পুৰা ভেৰাইটিজ বনাই থাক আগতেটো আৰু বনাই দেতা থকাত টাইমত বহুত বনাই সদায় সদায় মিছা মাছ বনালে আজি, মাংস বনালে, এইটো মাছ, সে টো মাছ মাছ মানে বহুত খোৱা হয় ন। অঁ আমাৰ শুকান মাছ চোকান মাছ বনাই আজিকালি আমাৰ এলাহ, মোবাইল খালী।
উম এটো মোবাইলটো আ বেয়াহে হৈছে ইমান আগতে যেনেকে বনোৱা তে একদম জুইতে হওক বা যদি জুই চুই নাই ইণ্ডাকশচন লাগিব নহ গেছ জুইত বনাব। কিন্তু জুইত বনোৱা খানা খাই বহ টেষ্টি লাগে।
অঁ, বেছি ভাল লাগে।
উম লাগিলে নিমখ অকণে নহওঁক কিয় নিমখ দি লৈ পেলাই খাম কিন্তু হ'লেও তাৰ খোৱা
সোৱাদ এটা আছে কিবা এটা অঁ। মোৰ ভাল লাগে জুইত বনোৱা। আমাৰ মানে বহুত ডাঙৰ চাঙৰ কিবা পাতিলে তেতিয়া জুইত বনাই নহলেতো মায়েনো ক'ত জুত বনাব? তিনিটা মানুহহে আমাৰ।
আমাৰো বাৰু তেনেকে একো নাই খালি আমাৰ গোটেই ফেমিলিটোৱে যদি মানে খৰিত পুৰা আমি যদি গোটেইখিনি খাব লয় তেতিয়া বনাও, এনেকেই হেৰি বিলাকত বনায় ডিচেম্বৰ একত্ৰিছ তাৰিখ বা এক জানুৱাৰীৰ দিনাখনেই হওক
উম, অঁ আমাৰো অঁ তেনেকা টাইপত বনায়
উম কিন্তু এনেই আমাৰ গেছ, ইণ্ডাকচন সেই খানাই।
মাজতে বা গেছ হেৰি মানুহবোৰটো পাগলাই হৈ গৈছিলে।
উম' তেতিয়া কি তেতিয়া হেৰি কৰে। কি বুলি কয় এনেকে যে পেজ হেৰিটোত যে, এ ইণ্ডাকচনত এতিয়া আধা ইণ্ডাকচনৰ অঁ ইন ইণ্ডাক নত কেইটামান কিবা-কিবি বনালে তাৰ পিছত ভাত, তো যেনিবা হেৰিত বনাই দিলে। গেছত বনাই দিলে
অঁ' আমাৰ আকৌ চবেই আমাৰ তাৰপৰা মানে খুজি আছে নেকি, আছে নেকি, আছে নেকি বুলি গেছ। আমাৰ নিজৰে যেনে তেনে চলিলে আৰু।
আমাৰ চলি এতিয়া আকৌ পাই বাৰু দেই।
এতিয়া অঁ এতিয়া ভাল হৈছে বাৰু এতিয়া। পাই। আগতে বহুত হেই হৈ গৈছিলে। অঁ' চবেই চে ষ্টেটাচে চাবা নে তুমি ৰীলে চ চাবানে, গেছ-গেছ,
উম।
এতিয়া আকৌ ক উম। টো আচলতে এতিয়া আকৌ হেৰি হৈছে আৰু কি আছিলে উম।
এতিয়া হৈছে। গেছৰ কাৰণ বা ৰিলচ-ৰিলচো বনাই দিছে, উম, দেখা নাই ব বয়ফ্ৰেণ্ড বিলাকক গাৰ্লফ্ৰেণ্ড বিলাকে বাৰ্থডে গিফ্ট কি লাগিলে বুলি সুধিলে বয় ফ্ৰেণ্ডক কয়
চিলিণ্ডাৰ লাগিলে হব আমি এইবাৰ বিয়ালৈ যাওঁ তে, অঁ বিয়ালৈ যাতে পুৰা মানে মোৰ লগৰ তোৰ বিয়ালে যাওঁ মানে লগৰ তো মানে হেৰি কিবা লগুণদিয়নি আছিল তাত যাওঁতে। চিলিন এ মানে তিনিটা মান থোৱা আছে। আমি চিলিণ্ডাৰটা ফটো উঠি স্ত'ৰী লগাইচো বহুত আছে বুলি। তাতো আকৌ মানুহে মোক দুটা মান ৰী যে পাম নেকি বুলি। মই এনেই দিছো অ' মোৰ চিলিণ্ডাৰ বেছি দিব লগা নাই।
এই সঁচা বুলিয়ে ভাব দিলে এনেকে দিলে যে মানুহবিলাকে যে সঁচা বুলিয়ে ভাবি লয়।
তাচ্। মোৰ খবৰ ভাল।
প্ৰা বিছাৰ ৰাতিপুৱা কেইটা লৈকে শুলা?
এই দুয়োজনী আহ আহ একেবাৰে।
কি কি কলা?
মোৰ ভাইটি ঠিকে আছে বোলো মাৰ পিত
উম সি নাপায় নহ সি বহুত সান
উম।
মই যে মোৰ কপালখনত যে বহুত ভাল ভাইটি এটা পাইছো জানা নামাৰে চামাৰে।
বেছি লাগিয়ে থাকে হেৰি চিভলিং বিলাকো এনেকাই থাকে বেছিভাগ চাইছো।
এইবিলাক তেনেকুৱায়ে এই এটা আকৌ এটা আমাৰ সটা আকৌ আহিছে এই খড়ীৰ বাইয়েকৰ ল'ৰাটো আহিছে। উম একেবাৰে ইমান দুষ্ট নহয় দেই নামাৰ বাৰু ঠাণ্ডাই হ'লেও মানে লাগি মেলি থাকে আৰু।
উম।
খুৰীৰ সৰু ছোৱালী এজনী আছে দুবছৰ ছ'মান হ'বহে চাগে। দুবছৰ অহ। হবহে এজনীও একদম চিঞৰি বাখৰি থাকে।
তথাপি ছোৱালী বিলাক শান্তই হয় ল'ৰা।
মোৰ ছোৱালী শান্ত হয় কিন্তু মই আমাৰ ছোৱালীজনীৰ নিচিনা মই শান্ত দেখা মানে উৎপতটিয়া দেখা নাই। উম বহুত উত পটিয়া।
তাকে তাকে কিন্তু পিছলৈ চাৱাচোন বেছি উৎপটিয়া বিলোক পিছলৈ কিন্তু ঠাণ্ডা হৈ যায়।
উম পিছলে ঠাণ্ডা হয়। আমাৰ ভাইটি আগতে ঠাণ্ডা ঠাণ্ডা।
আমাৰ অহ আমাৰ ভাইটি আগতে বহু। বহুত ঠাণ্ডা জাক যুনে লয় তাক‌ একেলগে গুচি যায়। কিন্তু। এতিয়া অলপমান দুষ্ট হৈছে মুখে মুখে মুখখন চলাবলৈ লৈছে তাকে গালি পাৰে আৰু। কথা খুব কয় অ' সি। নহয় ৰে‌ কথাত।
হুম
ম‌ই বহুত ক‌য় এইটোয়ে আমি কৈ থাকো। লৰা মানুহে কথা নকয় ইমান নকয় ইমান নাই আহি পেলাই গোটেই স্কুলৰ হেৰি কব সি।
আমাৰ এইটো কম নহয় জানো তাতে টীছাৰে কমপ্লেইন দি দি হাইৰান হৈ গৈছে। লাষ্টত কৈছে ধ্ৰীতিস্মান তোমাক মই একো নক‌ওঁ জলকীয়া আনি পেলায় লগাম আৰু
তেতিয়া সি তেনেকে অ '
এতিয়াৰ পৰাই কমপ্লেন।
উম খালি কথা পতা বাকীবিলাক একো নাই বাৰু দুষ্ট স্কুলত ইমান নকৰে ঘৰত তাৰ ঘৰতহে আচলি ৰূপটো দেখায়, স্কুলত বাহিৰত চাগে নেদেখায়। একে এনে এনেকুৱা মানে গোটেই মানুহ বিলাকে এনেকুৱা মানে এনেকুৱা দেখে যে বা ইয়াৰ নিচিনা ল'ৰা কোনো নাই নেকি ঠাণ্ডা। এনেকুৱা নাখায় সি। বাহিৰত ঘৰত ইমান উৎপাত কিয় কৰে সি জানে ভগৱান জানে।
এ নিজা পাই যায় আৰু। থাকে ঘৰত একদম কি আছিলে ঘৰত বহুত উৎপাত কৰে বাহিৰলৈ গৈ শান্ত হৈ থাকে পুৰা মই তেনেকা ঘৰত ইমান কথা চথা কৰি থাকে ভাল অ' ঘৰত ইমান। বাহিৰত গ'লে একদম হেৰি নকৰে ইমান এটা কথা নকওঁ মানে লগ পালে ফ্ৰী পুতুককে মই
অ'
অ 'অ 'অ 'সেইটোৱে এই একদম যে মাথা চাথা একদম বেয়া হৈ যায় দেই একদম মানে।
কিন্তু চাবাচোন ফ্ৰী হোৱা ল'ৰা ছোৱালী বিলাক যে ভাল বাহিৰে চাহিৰে গলেও যে ধুনীয়াকে নিদিব পাৰে। সেইটো হলে ভাল আমাৰ দাদা এনেকা নাই।
সেই বৰ ফটুৱা হয় আমাৰ এই পোৱালি যে বহুত ফটুৱা।
কৈ কি মোৰলৈ বোলে চিন্তাই নাই বাহিৰলৈ গ'লে মই বোলে খাম পাৰিম
ও মই বাহিৰত গলো যে। মই। যদি এনে গাঁৱলৈকে ওলাই যওঁ ক'বালে ওলাই যাও। বা তাকে যি ক'ব মই ইমান ঠাণ্ডা আমাৰ গোলাপ চালজন ইমান ঠাণ্ডা এনেকে হেনতেন। তাৰ পিছত ঘৰত ঘৰত আহি পেলাই যোনকেই তাত কি মাৰো যোন কেইটা গালি পাৰো। তাৰ পাছত মা হতে এয়া ঠাণ্ডা ওলাই গৈছে তোৰ।
মোৰ গাঁৱৰ এজন নাই মোৰ গাঁৱৰ বহুত ভাল পায় মই ইমান কথাই নক'ম বুলি ভাবে মানুহ বিলাকে মানে কিন্তু মায়ে মোক কব। এক
হেথেৰি এইটো মা হতৰ এটা এটা কমপ্লেইন থাকিবই।
থাকেই চবৰে থাকে ঠিকেই আছে দিয়া অ।
নাই